হেল্ল'? হেল্ল'? শুনিছা? অ'।
কি কৰিছা? মই শুই আছোঁ। মই এনেই বিচনাত শুই আছোঁ, পৰি দিছোঁ মানে অকমান।
কি লেখি আছা?
ভাত খোৱা হ'ল?
নাই-নাই, তোমালোকে?
কুয়েশ্বন পেপাৰ
অ', অ'। উম, কি হেৰে?
মাছ।
অ', মাছ। কিয় সুধি বনালে?
এনে আলু বিলাহী।
অ', এতিয়া লিখি আছোঁ বুলি কলা যে কি লিখি আছা?
কুৱেশ্যন পেপাৰ।
কুৱেইছন পেপাৰ? অ'।
মানে আগৰ সেইখিনি আগৰ বছৰ বিলাক কুয়েশ্বন পেপাৰ, সেখিনি আমাৰ প্ৰিন্সিপাল মেমে তেনেকুৱা আমাক কুৱেশন পেপাৰ লিখিব দিছে, দহখন মান। এখনেই বৰ-বৰ দীঘল হয় নহয়। মানে পিছত আমাৰ পঢ়িবলৈও সুবিধা হ'ব।
উম।
অৰো মেমেও এইখিনি চাব।
অ'।
মানে পিছত যেতিয়া আ, ফাইনেল এক্জাম হয়।
উম।
তেতিয়া পঢ়িবলৈ সুবিধা হয়।
অ'।
তাৰ মানে যেনেকে চাজেচ খনৰ নিচিনা হয়, সেই তোমালোকে সেইখিনি নিজে যেনিবা বনাই ল'ব লাগে?
অ', অ'।
পিছত শৈখনৰৰ পৰাই চাই পেলাই পঢ়িব পাৰিবা।
আৰু এতিয়াও যেতিয়া লিখি থকা যায় তেতিয়াও অলপ মনত থাকেই যায় ন?
অ', সেইটো হয় বাউ। তোমালোকৰ ফাইনেল কেতিয়া হ'ব?
আমাৰ নৱেম্বৰতটো হ'ব, পাৰে ডিচেম্বৰতটো হ'ব পাৰে।
এই দুটা মাহৰ ভিতৰতে হয় মানে?
অ'।
ইয়া বাবা
সিয়া আগবাৰ ডিচেম্বৰ হৈছিলে।
তোলোকৰ আৰু একবছৰ আছেগে ন?
অ ডেৰ বছৰ আৰু ।
হয়। তাৰপিছত ওলাই যাবা আও।
অ' তপাছত উলাই যাম।
উম।
উম, জানানে হেৰি, প্ৰত্যেক বাৰে আনিবলৈ পহৰা পাহৰা হয়।
চাৰ্জিং লাইত।
অ অ।
অ এতিয়া এই এক্জামৰ টাইমতে মোৰ দিগদাৰ হয়।
অ দৰকাৰী বস্তু এটা।
উম।
উম এইবাৰ নহবা আনি লবা।
আনিব লাগিব।
উম।
অ মানে, এতিয়া ইছ, মোৰ ওচৰ ছোৱালীজনী মানে অলপ সোনকালে শুই যায় ন
অ।
কিন্তু তাই মানে দুইজনীয়ে লাইট হৈ কিন্তু মানে লগালে, লাইট জ্বলালে মানে বেয়া পায়।
অ'।
কিন্তু মোৰটো লিখিব থাকে। তাৰপিছত, তাই মানে মুথ‌ খন বৰ চোকা।
অ।
কাইযিয়া লাগিব
অ।
ক'বলে হলেও।
অ। সেইটো
এ এতিয়া দুইজনী মিলিতে এটা লাইটে, মই জ্বলামেই মোৰ লিখিব থাকিলে।
উম বেয়াকে গালি দি থাকে নেকি তোক কয়?
অ আৰু তাই, তাই মুখখন মানে মুখখনৰ লগত লাগিব মন নাই, জানানে। তাৰমানে বহুত, বেছি চোকা।
অ', মাজতে তোমালোকৰ লগত লগা ছোৱালীজনী নেকি?
অ-অ, জানাই শুনিছিলা যে!
অ'।
ইমান বেয়াকে কয় মই একো নোকোৱাকেই।
অ বাদ দে, বহুত খাতাৰ্নাক ছোৱালী এজনীৰ ওচৰত আছা।
সেইটোৱেইটো।
আৰু টো তোমোলোকে বেলেগ কেনেকুৱা পায়ো নহয় পঢ়, গৈপেলাই লিখি থাকোগে বুলি, লাইটটো জ্বলাই।
ইফালৰ ৰুমতোট নোৱাৰি নেকি।
পাৰি সেইটো ৰুমত মানে খুৰাহঁতে আজিকালি গা চা ধুই আহি ন, সেইকাৰণে মোৰ বহুত, অকলে অকলে থাকিবলে ভয় লাগে নহয় কালি কথাটো শুনি চাই।
অ সেইটো হয়। তাতকে নথকাই ভাল।
সেইটোৱে।
উম,
কিন্তু আজি যদি এতিয়া বন্ধ কৰি দিয়ে। তেনেহ'লে মই ৰুমত গৈ গুচি যাম।
অ
কিন্তু মই যেতিয়াাই তাত লিখি থকা হয়।
উম
মই যেতিয়া মোৰ লাগিলে যিমানেই গা বেয়া নহওক বা যিয়ে নহওক। যদি তাই জ্বলাই থৈ মই মই কেতিয়াও বন্ধ নকৰো।
উম সেইটো চবেই মিলা প্ৰীতিৰ মাজত থাকিব লাগিব বুজাবুজি।
কাৰণ মই জানো ন কাৰণ সেইটোতো অকল মোৰ নহয়।
উম সেইটো হয়।
এতিয়া বকী আছে।
উম।
তাক কৈছিলোনে মই।
কি বকি আছে।
সেই তেনে সেইয়াটো।
অ তুমি লাইট, লাইট জ্বলাই থৈছিলা মানে।
অ
উম,
এনেনো তাই
উম।
এতিয়ানো টাইমনো কিমান হৈছে?
তাকে। এ কিছুমান থাকে মানে নিজৰটো অকল বুজি পায়। একো ইক পঢ়িবলে মিলিব থকা কিবা থকা সেইবিলাক বুজি নাপায় নিজৰ পঢ়া সময়ত, একো নাই। তামানে এইটোত পেতকুলি স্বভাৱ নিচিনা এটা আছে।
হয় তুমি চোৱা হা সেত ঘৰ বিলাক বেছি দূৰ নহয়। সেতি যদি কিতাপ লৈ যাব মন যায় সেতি নিব পাৰিব হা।
উম,
এখন পোন্ধৰশ মানৰ পেজৰ কিতাপ হয় মোৰ ঘৰ, ইমান দূৰ মই কেনেকে লৈ যাম বাৰু
তাকে হে। তাৰ ওপৰেঞ্চি তোমাৰ আকৌ হেই চেই থাকিব।
সেইটোৱে কাপোৰ কানি থাকি যায়। আকৌ আনোতেতো আকৌ খোৱা বস্তুও অনা হয় ন।
উম। সেইটোৱে। তুমি সেইকাণে ইয়াতে আজৰি হৈ যাব বিচাৰি আছা।
আৰু তথাপিতো তাত গৈ লিখিবই লাগিব আৰু তালে আৰু থাকিবই।
উম।
ঘৰলেও থাকিবগৈ জানো সেইটো কথা।
তথাপিতো মানে বেছিকে যাতে কাৰণ এনেও ঘৰতনো মইনো কিমানখিনিনো লিখিব পাৰিম, হয় নাই? তুমি
উম।
বেছিকে যাতে হেদেক নপৰে, সেইকাৰণে মই
আগতীয়াকে লিখি আছা?
অ'।
উম।
আমাৰ চিঞৰ বাসৰ কৰি থকা নাই নহয় কাৰবাৰ দিষ্টাব হবলৈ।
উম। সেইটোৱে।
নিজৰ জেগাত বহি লিখি আছোঁ।
উ। বেছি হুলস্থুল কৰি থাকিলে উপায় নহ'লে অফ কৰি দিবা নহবা আকৌ পিছত এনে কাজিয়া সূপাহে কৰিব।
সেটোৱে।
উম। নবা দেখোন এনেকুৱা কৰিব পাৰে, নিজৰ আঠাৱা- চাঠুৱা যদি পৰে তাৰ ওপৰত কাপোৰ চ দি দিলে দেখোন ধৰিব নোৱাৰা হৈ যায়।
মই আজি কালি আজিকালি হেৰি নকৰা হৈছোঁ মই মানে, কিবা কৈ থাকিলেও পাতটা নিদিও।
উম।
সেই তেতিয়া মানে কাজিয়াখন নহয়
হুম। সেটো হয় বাৰু।
আগতে মই মানে বেছিকৈ কথা কলে শৈয্য নহয় ন? তেতিয়া মই উত্তৰ দি দিছিলোঁ। কিন্তু মই তেতিয়া চাইছিলোঁ নে? ৱাৰ্দেন সাদেন চব তাই ফলীয়া হৈ যায়। আমাৰ লগৰ বিলাকো। সেইকাৰণে মানে মই এতিয়াবা মই সেইটোৱে লৈছো। কোনবাই কিবা কলেও চুপ- চাপ থাকোঁ।
অ'।
মানে আ কি ম কিব।
অ'।
উম।
গ চুপ চাপ। কথাবিলাক শুনিব লাগে এখন কানে শুনিব লাগে এখন কানে উলিয়াই দিব লাগে।
অ', সেইটোৱে হৈছে।
কবও দৰকাৰ নাই। বুজাবও দৰকাৰ নাই, ইয়াত তেনেকুৱা মানুহ বিলাকে বুজি নাপায়।
আৰু কেতিয়া মোৰ গুণ এ খতম হয় তেনেকুৱাই লাগি আছে।
উম। এতিয়া মাজত পালাহি আউ
উম।
আৰু বেছি দিন নাই আউ।
উম, সেইটোৱেই। হ'ব দিয়া।
হা।